হেল্ল' বন্ধু কি কৰিছে?
এ একো কৰা নাই, এনেই আছোঁ আৰু তুমি?
ময়ো আছোঁ দেই, কি ইমান হুলস্থুল শুনিছো পাছফালে কিবা চৰাই মাত শুনিছো না, শালিকি চৰাই না। কুকুৰা হাঁহ কিবা চিঞ মাত শুনিছো।
এই হালধি চৰাই আৰু এই কুকুৰাবিলাকো আছে আৰু।
বা। ক'বলে গ'লে আজিকালি মুঠে শালিকা চৰাইৰ মাত শুনিব পোৱা নাযায় দেই, আমাৰ গাঁও ফালে।
অঁ কি কবি আৰু দেই, বৰ্তমান আজিকালি নেদেখেই শালিকী চৰাইটো বহুত ধৰণৰ আছে। বিভিন্ন চিকাৰ কৰে খায় এনেকুৱা।
শালিকী চৰাই হওঁক, ঘন ঘনচিৰিকা চৰাই হওঁক, যি হওঁক তাৰমানে এইবোৰ।
উম' উম' আমাৰ ফালে দেখা যায় দেই বন্ধু।
আমাৰ ফালে নাই, আমাৰ ফালে এইবোৰ চব ৰাসায়নিক দ্ৰব্য ইউজ কৰাৰ পাছত নাইয়ে।
অঁ।
এই ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰাৰ পিছত বহুত পৰিমাণে মানে জীৱ জন্তু কেঁচু হওঁক লাগিলে, চৰাই চিৰিকতি হওঁক, তাৰমানে বহুতৰে মৃত্যুমুখত পৰিছে।
উম', উম' উম '।
পিছে আজি খবৰ খাতি কওঁক, কেনেকুৱা কি কৰিছে দিনটো আজি?
দিনটো আজি ভালেই আৰু, এনেকে আৰু আজি। ভাত পানী খালোঁ এতিয়া, বৰ্তমান অলপ শুইছো।
অঁ, অঁ। পিছে আজি কি- কি- কি- কি খাবলৈ বনালে শাক? বা ভাত বা ৰুটি কি খালে?
আজি ভাতেই খোৱা হ'ল বাৰু দেই। আজি ভাতৰ লগত দালি। আৰু কণী আৰু লাইশাক- লাইশাক এইবিলাকে খালোঁ। সেউজীয়া শাক, আজি কালি এইটো কি কবি আৰু।
হয়- হয়।
পিছে তুমি খালানে?
পিছে মই মোৰ বৰ জমনি কথা হ'ল দেই বন্ধু।
অঁ, কি- কি বা হ'ল নো?
মই আজি প্ৰথমবাৰ ৰুটি বনাইছিলোঁ দেই।
অ।
মানে ৰুটিটো আতা টো বেলিলো অ, আতা বনাই দিলো
অ।
আতাটো পানী- পানী দি পিনি পুৰা ভাল ময়দা- চৈদা চব কৰি পিনি তাৰমানে গোল কৰিলো আৰু এতিয়া যিহেতু প্ৰথমকে নতুনকে বনাইছো কিন্তু এখনো গোল হোৱা নাই ক।
অ, হ।
তাৰমানে এ এবাৰ ভূটান বনিছে, এবাৰ অসম বনিছে।
হ, হ।
মানে সাধাৰণ বনিছে কি ক'ম আৰু। তাৰপিছত আহ, তাৰপিছত এতিয়া মাহঁতক খাবলৈ দিছো। মাহঁতে কৈছে আহ, আজি কি আজি পা, আজি আ কিবা ছবি অঁকাই চাইছে নি? না আজি বেছিকে ছবি চাই ল'ব লৈছে। অ।
অ- অ- অ।
তাৰপিছত- তাৰপিছত- তাৰপিছত, আকৌ দে- দে দেউতাই কৈছে আ, আজি কি অ, পাকিস্তানখনতো এটা - এটা খাই দিম বুলি ভাব ভাবিছ নেকি বুলি কৈছে।
অ।
বৰ বেয়াকে লাজ দিলে যে বন্ধু বেয়া-বেয়া লাগি গ'ল।
অ, কি কয়, প্ৰথম এক্সপিৰিয়েঞ্চ এনেকুৱাটো ভুল হয় বাৰু। কোনে লাহে- লাহে তো শিকিব- শিকিব পাৰো। মইয়ো চোন আজি মইয়ো আজিলে ৰুটি মই, ৰুটি বাৰু জানো বাৰু। ইমান ভালকে জানো বাৰু সিমান ভাল ইমান পাৰ্ফেক্ট একো নাই জানো বুলি নকৰো। অলপ বাৰু বনাবা কেতিয়াবা। পিছে তুমি ৰুটি ভাল লাগেনে না ভাত ভাল লাগে তোমাৰ প্ৰিয়?
মোৰ ক'ব গ'লে অসমৰ ভাতে ভাল কিন্তু আজিকালি মানুহে বেছি পুৰি খাই পাই ৰুটিতকে
অঁ, অ।
কষ্টও কম হয়, সেইটোত সিমানকে হাতে ইদি দি ইফালে- সিফালে কুৰ কৰি থাকিব নালাগে।
অঁ, হয় অঁ।
পিছে আজি আপোনালোকৰ তোমালোকৰ কথা এটা আজনই কৰিম বুলি ফোন ফোন মাৰিছিলো।
অ', কওকচোন হয় কি?
আজি তোমালোকৰ মদক দ্ৰব্য মানে মাদক দ্ৰব্যৰ বিষয়ে অলপমান কথাটো তাৰ বিষয়ে আলোচনা বুলি কেনেকুৱা হ'ব।
বেয়া নহয় ভালে হ'ব মই ন দোস্ত আজি উম মই দেখা পাইছোঁ যে এতিয়া বৰ্তমান এতিয়াতো মাদক দ্ৰব্য প্ৰচ প্ৰচলন বহুতেই বৃদ্ধি পাই গৈছে দিনক দিনে ন তাৰ অ' তাৰফলত বহুতো এতিয়া নতুনকৈ উঠি অহা সৰু, সৰু ল'ৰা ডেকা বুঢ়া সকলোৱে যেন সেই মাদকদ্ৰৱত যেন মগ্ন হৈ গৈছে, তাৰ বহুত উদাহৰণ আজি দেখিবলৈ পোৱা গৈছে।
হয়, হয়, হয়, হয় সেইটো হয় কিন্তু।
অ', অ'। আৰু এই মাদকদ্ৰৱৰ ফলত সমাজৰ এ শ্ৰেণীৰ লোক বহুত কিছুমান ধ্বংসও হৈ গৈছে, আৰু বিভিন্ন ধৰণৰ হাই কাজিয়া এই মাদকদ্ৰব্যৰ ফলতো সংঘটিত হৈছে, আৰু মানুহৰ এই মাদকদ্ৰব্যৰ ফলত সুখ শান্তিও কিছুমান দুখৰো পৰিৱৰ্তনকে সেনেকুৱা দেখা পোৱা যায়।
হয়, তুমি ঠিকেই ক'লা, কিন্তু এ এক প্ৰকাৰে এ মাদক দ্ৰব্যই তুমি মানুহৰ যথেষ্টখিনি অ', হাৰি গৈছে কি বোলে অসুবিধা সৃষ্টি কৰিছে কিছুমানৰ ঘৰত এই মাদক দ্ৰব্য কাৰণে মাৰ, মাৰ পিঠ হৈ যায় হয় নে বাৰু এই মাদক দ্ৰৱ্যটো চৰকাৰে বন্ধ কৰা হেতেন ভাল আছিলে নেকি মোৰ মতে।
অম।
এইটোৰো মইতোতো ভাবোঁ বন্ধ কৰিলে ভালেই হ'ব আৰু। নতুনকৈ উঠি অহা যুৱ প্ৰজন্মখিনি অলপ ভালদৰে জীৱনটো আগ আগুৱাই যাব পাৰিব।
অ'।
উ
হয়, হয় তুমি, তুমি একদম ঠিকেই চিন্তা কৰিছা।
অ', অ'।
এই উম, উম মাদক দ্ৰব্যবোৰ কিন্তু কিছুমানে বহুত অসুবিধাৰ সৃষ্টি কৰিছে কিন্তু দেই।
অ', অ', তোমালোকৰ পিনে মানু তোমালোকৰ পিনে মাদকদ্ৰব্যৰ প্ৰচলন আছেনে?
আমাৰ পিনে সিমানো নাই কিন্তু, কিন্তু অলপ সি নাই বুলি ক'ব ক'ব নোৱাৰি, কিন্তু আজি যদি কম নাই বুলি ক'লোঁ কিন্তু মানুহে আজিকালি লুকাই, লুকাই খাই নহয় মাদক দ্ৰব্যবোৰ।
তুমি আৰু এটা কথা জানা নে বন্ধু।
কি বাৰু?
সেয়ে এই আমি যদি ঘৰৰ পৰা ওলাই আছো চাৰিও পা চাৰিও ফালে বিভিন্ন, বিভিন্ন বিভিন্নজনে বিভিন্ন ধৰণৰ ওলাই গ'লেই পায়। আৰু প্ৰতিজন ব্যক্তিয়ে চাব যে নিজৰ লাভৰ কাৰণে চাব কেনেকৈ এইজন ব্যক্তিক মই দ্ৰব্যটো বিক্ৰী কৰিব পাৰে সেইটোয়ে চাই আজিকালি সবতে পায় আৰু এনেকোৱা বস্তু বিলাক যে ন যেনে বিভিন্ন ধৰণৰ যেনে কানী ড্ৰাগছ এইবিলাক ইত্যাদি আৰু
হয়। হয়। এই এইবিলাক কৰোৱালে ক'বলৈ গ'লে এইবোৰ আমাৰ সমাজত বহুত বেয়া ধৰণৰ প্ৰভাৱ পেলাই আছে। কিন্তু ক'বলৈ গ'লে
উম',
কা, মানে ক'ব গ'লে যি হয় খায় তেওঁসকল লোকৰ পৰা অলপমান মানে মনৰ মনৰ ফূৰ্তিটোহে আহে কিন্তু তাৰপাছত কি কি যে, তাৰপাছত কি কি হৈছে। সেইবোৰ হেৰি কৰি গমেই নাপায় আৰু
উম', ন আজিকালি ন এইবিলাক মাদক দ্ৰব্যত যোনবিলাকে সেৱন কৰে। এইবিলাক এইবিলাক মগ্ন হৈ থাকে ন নিচাত সেইকাৰণে আজিকালি ৰিহেপ ৰিহেপ চেণ্টাৰ খুলিছে বুলি শুনিছোঁ হয়নে? এইটো
হয়। হয়। হয়। হয়। হয়। যি যিহেতু এইটো সম্পূৰ্ণ হতাতে কৰিলে, কিন্তু তাত থকাটো কিন্তু, যথেষ্ট ত', কিন্তু ভাল নহয়। কিন্তু দে মই মই জনামতে কিছুমান তাত কিন্তু বহুত পইচা লাগে। যি যিসকলৰ পইচা আছে। তখেত লোকেহে ক'ব পাৰে। আমাৰ দৰে যিবোৰ এতিয়া মধ্যবিত্ত বা দুখীয়া লোক
অ', অ,
তেওলোকৰ কাৰণে কিন্তু সেইটো সিমান কিন্তু উপযোগী ময় হয়। বুলি নেভাবো কিন্তু তাত বহুত পৰিমাণে টকা লাগে। তাত
অ', অ, মই ইমান বিশেষ নাজানো বাৰু সেই ৰিহেপৰ কথা যে, আপুনি জানি অলপ ক'ব পাৰিবনে?
হে মাক এতিয়া জোনটো চেণ্ডাৰ‌ তোমাৰ কোনোবাই এটা জেগাত থয়গে সেই উম, ধৰি পিনি মানুহসকলক যোনবোৰ এতিয়া মাদক দ্ৰব্য গ্ৰহণ কৰে।
অ', অ,
তেওঁলোকক ধৰি পিনি থৈগে ক'বলৈ গ'লে তাৰমানে প্ৰতি মাহে মাহে তাৰমানে যি ঘৰৰ যি কষ্ট কৰিলে মনে মা মানুহে প্ৰতি মাহে মাহে সিহঁতক চাবৰ কাৰণে মানে মিনিমাম কিবা মূল্য এটা দি ঘৰৰ পৰা দিব লাগে। এনেকে পাঁচ হাজাৰ হওঁক, দহ হাজাৰ হওক। এনে কিবা এটা দিব লাগে। তাৰমান মিনিমাম
অ',
কিন্তু সেইটো কিন্তু এক প্ৰকাৰে কিন্তু সকলো মানুহে দিব নোৱাৰে। তাৰ তাৰ ফলত কিছুমান মানুহ সেনেকে তাৰ পৰা উলিয়াই দিয়ে।
অ', অ, হয়, বাৰু সেইটো চবে দিব নোৱাৰে, বাৰু হেনে অ,
নহয়। নহয়। ক এতিয়া ক'বলৈ গ'লে যিটো এতিয়া চৰকাৰে এতিয়া উম, নিষিদ্ধ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰে। কিন্তু সেইটো নিষিদ্ধ নকৰি সেইটো বেছি পচন্দ কৰিবা ফলতে আমাৰ চৰকাৰী ব্যৱস্থা কৰি আছে।
উম', উম, সেইটো হয়, বাৰু সেইটো চৰকাৰে কেতিয়াওঁ নিজৰ লোকচানতো নাচ চাই লাভৰ কাৰণে এইবিলাক বস্তুটো অলপ বেছিকৈ টেক্স টো দি পাৰে ন। সেইটো কাৰণে চৰকাৰে বন্ধ নকৰে সেইটো।
কৌ অ, এতিয়া এতিয়া যিবোৰ এতিয়া কিছুমানে এতিয়া এতিয়া বাহিৰা গত ভাৱে ঘৰত আনি ঘৰত আনি লুকাই থয় বা কৰ'ৰবাত
উম',
জংঘলত থৈ দি সেইবোৰ সেইবোৰ বস্তু এতিয়া চৰকাৰে সেইবোৰ জানিওঁ এতিয়া নধৰে। তাৰ সিহঁতে যে খায় কাৰণে সিহঁৰ যিবোৰ মানুহে খায় তাৰমানে সিহঁতৰ গাত কি যে হৈছে। একো প্ৰভাৱে নপৰে ছাগৈ সিহঁতৰ।
উম', হয়।
তাৰ পৰা তুমিতো জ'- জানাই ই' তাৰ পৰা কি হয়, মগজ- মগজটো অলমান বেয়া হয়, তাৰপা যকৃত মানে আমাৰ জানাই যকৃত মানে আমাৰ যোনটো আমাৰ এই লিভাৰ আছে। হাওঁফাওঁ
অ',।
মানে এইবোৰ কিমান কিমানকে বেয়া হয় নহয়। তাৰমানে সেইটো মানে যিটো বস্তু সিহ সিহঁতে খায়, তাতকে আমাৰ বহুত লক্ষ্য দি মানে সেই বস্তুটো সিহঁতে খাই পিনি বেয়া কৰি দিয়ে।
হয়', হয়', নিজৰ জীৱনটো ধ্বংস পথলৈ এনেকে যায়গৈ আৰুা দেই। নিজৰ যদি ত্ৰিশ বছৰ জীয়াই থকা ব্যক্তিজন বা চল্লিছ বছৰ জীয়াই থকা সোনকালে যদি মৃত্যু হয়।
হয়', হয়', হয়', হয়',। ক'বলৈ গ'লে যে এইটো বহুত বেয়া বস্তু বুলি ক'ব পাৰি দেই, সমাজৰ বাবে।
উম', উম', হয়', হয়',। পিছে এইবিলাক দ্ৰব্যটো এটা সময়ততো এনেকৈ প্ৰচলন হৈয়ে থাকিব বাৰু ন'।
অ', সেইটো হয় অ'।
হুম',।
ক'বলৈ গ'লে আজি যে প্ৰত্যেকখন গাঁৱত মানুহে খায়, তাৰ তাক দেখি আৰু এজন বা অ' তুমি- তুমি খালা আৰু তোমাৰ নিজৰ পুত্ৰ বা যি যি সন্তান আছে। এ' এতিয়া- এতিয়াত তেখেতো তোমাৰ ওপৰত আমাৰ দেউতা খায় আমি কেলে নাখাম। বুলি ক'ব নহয় তোমাৰ তাক একো ক'বওঁ নোৱাৰিবা। হয় নাই বাৰু?
উম', উম', হয়', হয়',। যেনিবা তোমাক এতিয়া উদাহৰণ এটা দিছো, এতিয়া যেনিবা তুমিয়ে হওঁক বা আমিয়ে হওঁক বা কোনোবা খাই আছে। আৰু যদি এতিয়া- এতিয়া যদি সৰু ল'ৰা বা সৰু ল'ৰা- ল'ৰা দুজনে দেখিলে মানে ভাবে অ' কি খাইছে আমিওঁ চোন ট্ৰাই কৰিব পাৰো, সেনেকৈও ভাবে আৰু। দহজনে আছে সেনেকৈ এতিয়া সেই মাদক দ্ৰব্যত সেই মগ্ন হৈ যায় আকৌ।
হয়', হয়', হয়',। নহয় ক'- ক'বলৈ যাতে প্ৰথমে সি বেলেগ- বেলেগ তোমাক প্ৰথম বেলেগ দুজনেও খুৱাব সেই বস্তু, নিজে কিনি কেতিয়াও খাব নালাগেই।
উম', উম', উম', উম',।
তোমাৰ যেতিয়া নিচাটো হৈ যাব নহয়, তেতিয়া সিহঁতে তোমাক খুৱাবলৈ নেখুৱাবলৈ ক'ব তাৱাত তুমি যি কৰা কৰা। উম', তুমি নিজে কিনি খোৱা ইমান দামী বস্তু বুলি ক'ব।
অ',।
মানে তোমাৰ প্ৰথমে সেই সিহঁতে অভ্যাসটো ল' কৰাৱই ল'ব। তাৰপিছত ত' তাৰ পিছত সিহঁতে নিজে তাৰ পৰা হাত- হাত এৰি পেলাব বিচাৰিব।
উম', উম', হয়', হয়',।
মানে মই এনে বহু কথাই বা বহু হেৰিয়ে শুনিছো মানে, মানুহৰ মুখত শুনিছোঁ।
অ', অ',।
ত তা বোলে তে তেখেতে প্ৰথম এনেকে খাবলৈ শিকালে এতিয়া মই সি এতিয়া খুৱাই পিনি হিস্কাৰ কৰিলে। মোৰ এতিয়া জীৱন ধ্বংস হল বুলি সেনেকে কোৱা শুনিছো।
হোম হোম।
পিছে এতিয়া তোমালোকৰ ফালে মানুহ খোৱা মানুহ আছে নাই বাৰু?
এই আ আছে আমাৰ পিনে আমাৰ পিনে আছে। বহুতো- দেখো গধূলি হলেই তেওঁৰ এই বিভিন্ন ভাটী মদৰ ভা- তি সেনেকুৱা বতৰত যায় আৰু দেখোঁ আৰু লক্ষ্য কৰোঁ লক্ষ্য কৰিলে দেখা যায়।
অঁ অঁ হয় হয়। আৰু যে আ আৰু যে আৰু এটা কৰিবলৈ গ'লে আজিকালি যিমান শিক্ষিত মানুহ হ'লেও কিন্তু সিহঁতে সিহঁতও খাবলৈ ধৰিছে। সিহঁতেতো খাব নালাগে বুলি ক'ব লাগে সে মদৰ দ্ৰব্যটো। কি কিন্তু সিহঁতৰ পইচা আছে বুলি মানি কিছু কিছুমান শিক্ষিত বা- ধনী লোকে-
অঁ।
এ- তেওঁলোকে নিজে আনি পিনে এ মধ্যবিত্ত লোক লোকসকলক ওচৰৰত খাই দেখুৱাই।
অ।
টো তুমিতো জানাই এ এনেও সেইবোৰ সেইবোৰৰ ওপৰত এটা কিবা চেংগিয়েছ মৰা থাকে এনেও। সেইকাৰণে- মা মানুহবোৰৰ খাবলৈ মন যায়।
হয়।
মানে সেইটো খালে তাৰমানে এনকুৱা লাগে যে তাৰমানে তুমি আকাশত যে চৰাই যেনেকে উৰে সেনেকে- থকা নিচিনা লাগে বোলে।
অ নাজানো আৰু অ।
মানে মই খাই পোৱা নাই বাৰু নোকে কয়।
অ আৰু এইবিলাক লোভিয়া বস্তু ন, এইবিলাক মাদৱ দ্ৰব্য এইবিলাক বস্তু বিলাক ন।
অঁ হয় হয় অঁ।